হেল্ল',
কি কৰি আছা।
কনে আছো আপুনি
ময়ও এনেই আছো।
অ', অ', কোৱা পৰা কলে নাই এনোইকি
হেল্ল',
আজি কি পাটকান ললে নেকি।
গৈছিলো। মানে সোনকালে গৈছিলো মানে পাচটাতে গ'লো আজি। গৈ - গৈ ঘূৰি কৰি আহি সি মানে স্কুলত আহি ল'ৰা ছোৱালী কেইটাত থব গ'লো পৰীক্ষা যে আৰু আধা ঘন্টা মানে পিছত সিহতৰ পৰীক্ষা শেষ হব আকৌ আনিব যাব লাগিব।
হয়, হয়, হয় ক তেতিয়া মই চাহ খালো ৰাতি পুত খোৱাই নাই মই যেনিবা এইটো এবাৰে খাও মানে এইদিনো তেনেকুৱাই হৈ আ হৈছে। মানে কি হয় মানে অলপ মই হেৰি কৰিলো আজি আজি ৰাতিপুৱা সু থাক অলপ মাটি চভাব।
মানে উম, পাচলি বাজাৰখনত মানে ম হেৰি আছিল যে এয়া
উম, বেয়া হেৰি হৈ আছে লেতেৰা ম
অহ ',
ৰষণ কৰি আছিল যে সেইশা কৰিব পৰা নাই যে আজি মানে সি ৰাতি। োনথমেে চিন কৰিলো আহি তাৰপিছত মুখা ধুই চাহ খালো চাহ খালে চাহ। দুই তিনিবাৰে হ দিয়া খোৱা কৰি লৈ তাৰ পিছত এতিয়া ভাত বনাইছো কিন্তু কথাটো অল খাল। লাহেে দৰৱবোৰ কৰিছে নহয় জানো হয় কওকচোন হয়। তাকেই বোলো শাক পাচলি ৰুইচো এবাৰ বহুত মোৰ এবাৰ ক ফলখ নিজুৰ ফল বহুতখিনি কল ওলাইছে কল কি কল কি কল মানে ৰুইছিলো যে কল হৈছে তাৰাহি পাব কচুৰ ম অ ক খ কৰো নহ
অ ভাল কথা ক মানে ৰুব লাগে
হয় - হয় এই কচু হেৰি কি কয় থু বুলি কও আৰু আমি কচু ঠাৰি কেইটাল থ মানে উলিয়াই উলিয়াই পাতত দি খাব কাৰণে গই যে খাইাই কলপাতত দি সেই খাব কাৰণে মানে মই মানে সেই তাকে মানে বা কৰি থ পাম আৰু লাহে ধীয়ে জলকীয়া দিম আদা ধুনুয়াকে নহৰুু এনেকে আৰু মানে পিটিকা কৰি মানে বগালে ম ধুনীয়া পোৱা নাযায় ন বঙালী তেনেকে খাম আৰু মানে কেঁচা জলকীয়াাসিদ্ধ কৰি চিকা কৰি কাম আৰু
এতিয়া মানে মই কওঁ শুনা মই মানে অলপ ফুলপ পুলি আনিছো ফুল ৰুম মানে আমাৰ বাগিছা এখন বনাইছো ফুলনি বাগিছা এখন পৰিৱেশটোৰ কাৰণে মানে ঘৰটো যিহেতু মই নতুনকে বনাইছোঁ নতুন ঘৰটোৰ সন্মুখত মানে এখন ফুলৰ বাগিছা বনাওঁ মানে বিভিন্ন ধৰণৰ ফুল আনিছো নাৰ্জী ফুল ৰুইছো কৰবি ফুল আছে। তাৰ পিছত তগৰ ফুল আনিছো গোলাপ। ফুল আনিছো খৰিকা যাই তাৰ মানে আমাৰ গাঁৱলীয়া ফুল বোৰ মই ৰুই পেলাই মানে কৰ্ম মানে এ বৈজ্ঞানিক পদ্ধতিত বনোৱা ফুলবোৰ নৰো যিহেতু আমাৰ পুৰণা মানে যিবিলাক গাৱলীয়া ফুল আগতে আছিল আমাৰ মানে ককা আজোৰ ককাহতে মানে ব ব্যৱহাৰ কৰিছিল সেইবিলাক ফুল আজিকালি পোৱাই নাযায় গাঁৱে ভুে সেইটো কাৰণে ভাবিছোঁ পুৰণা যিবিলাক ফুল আমি মানে কিতাপে পত্ৰই পঢ়িছিলো যে সেই ফুলখিনিকে মই মানে বিচাৰি কৰি মানে ৰুবৰ কাৰণে এখন মানে ফুলনি বাগিচা ধুনীয়াকৈ মানে বনাই বনাম বুলি ভাবিছো চাফ চিকুণ কৰিছো মানে পৰিপাতি কে মানে, জেওৰা মানে এ জেওৰা দিছো। টো আৰু মানে জেওৰা মানে, এই প্লাষ্টিকৰ যে তাৰ কটা বিলাক যে, পাই যে আজিকালি যে ফেঞ্চিং যে, সেইবোৰ আনিছো সেইবোৰ দি পেলাই মানে বেয়ী লৈছো। এইটো পুলিও আনিছো আজি কেইটামান এ আজি অলপ কালি অলপ। মানে আনি আনি মানে ধুনীয়াকে মই এখন ফুলৰ বাগিছা বনাবৰ কাৰণে চেষ্টা কৰিছো। যাতে আমাৰ পুৰণা মানে যিবিলাক আমি কিতাপে পত্ৰ পাইছো, সেই ফুল খিনি যাতে ল'ৰা ছোৱালীয়ে দেখি থিকিলে যাতে ক'ব পাৰে এইটো নাৰ্জী ফুল, এইটো তগৰ ফুল, এইটো গোলাপ ফুল, এইটো কৰবি ফুল, এইটো মানে খৰিকা যায়। এনেকে মানে যাতে সিহঁতে ক মানে দেখিলে। এ মানে মনত ৰৈ যায় যে ফুল ফুলৰ নাম লিখা বুলি কলে মানে তেওঁলোকে লিখিব পাৰে। আৰু গোন্ধ থকা ফুল গোন্ধ নথকা ফুল মানে মিলাই মিলাই মিলাই মই লগাইছো, অহ
কাইতপুৰ মানে কি আপুনি কোৱেছে বাৰু তেনেকে মানে ছবি চাই মানে বা গছ,
অম
যিহেতু মানে তেতিয়াহে কৰিলেহে ল'ৰা ছোৱালী খিনিক সোনকালে আয়ত্ব কৰিব পাৰে নহয় জানো আপুনি ভালে বাৰু। ময়ো ভাবি আছোঁ তেনেকে কৰোঁ বুলি।
উ তাৰ লগতে মই কি ৰুইছো আমি যে আগৰ দিনত যে মানুহবিলাকে যে ধৰা বহাগ বিহু আহিলে ভৰণ লৈ যায় মুৰত যে সেইখিনি লগাইছো ধৰা হেৰি লগাইছো এই গোনবিনা মুঠ পিঠা সাগৰ ফেনা তাৰ তাৰপিছত এবছ মচন্দৰ এইখিনিও লগাইছো কাৰণ তো বহাগ বিহু হলে আমি এইবোৰ বিচাৰি ফুৰো এতিয়া যোৱা বাৰ বহাগত ইমান মানুহ আহিছে আমাৰ ঘৰত গুণবিৰিনা মুঠা নিবলৈ দি দি মানে একে মোৰ আমনি লাগি গৈছে গৈ লাষ্টত কৈছো আপোনালোকে আৰু বিচাৰি না
বিচাৰি নাহিব সিহঁতে ৰুই নলয় আন্ধাৰ ঘৰত দেখিলে সে কিন্তু একদমচি পৰি একদম নিবলৈ আহে নহয় জানো
হয় আকৌ
হয় তাক কি হয় কওকচোন শুনি আছে অমিতাৰ কিছমান নাই হয় কওক
ইমান সুন্দৰকৈ লগাইছো নহয় জানো আৰু ইমান কষ্ট কৰি লগাই লগোৱাৰ পিছত উ মানুহখিনিয়ে ধৰা বিচাৰি আহিলে দিবলৈ অকনমান অসুবিধা লাগে
অসুবিধা লাগে এবাৰ হয় কওকচোন
আমি কষ্ট কৰিহে ৰুইছো নহয় জানো এতিয়া মই গুণবি নাট বহুত দূৰৰ পৰা আনিছোঁ যিহেতু আমাৰ ইয়াত পাবলৈ নাই আনিছো মই বেলেগৰ পৰা মই বহুত দূৰৰ পৰা আনিছো। বিচাৰি বিচাৰি কিনো বিহুৰ সময়ত আমি মানে বিচাৰি ফুৰিব লগা হয় যে ভৰণ লবৰ কাৰণে বহাগ বিহু সময়ত
অ
তাৰ লগতে ধৰা আমি মই বচ মচন্দৰটো অ বছ ম মই কিয় লগাইছো। এই মানে তাচ চেন্টৰ কাৰণে গোন্ধৰটোৰ কাৰণে ধ
বহুত আপোনাৰ সো ছটিয়াই মহলটো বা ঘৰৰ ভিতৰকে ছটিয়াই ন সাপ চাপ একোৱে দিকে কোছা দিয়ক
শুনি আছে কৈয় যোৱা
হয় হয় তাকেই তাকে আপুনি যিখিন কথা লে ভালেই লাগিল বুলি তুমি নজনা তথা কিছুমান জানিছোও বাৰু কিন্তু এতিয়া
সেইটো কাৰণেতো
হয়
এইবোৰ বস্তু আমি ৰুলেহে আমাৰ ল'ৰা ছোৱালী শিকিব বা জানিব আমি যদি নৰো তেওঁলোকে ক' পৰা শিকিব আ ভৱিষ্যতে অহ ভৱিষ্যতে সিহঁতে এইবোৰ যে কোনোবা ধৰা সংগ্ৰাহালয়ত বা কোনোবা এই নাৰ্চাৰীত গৈ বিচাৰি ফুৰিব নালাগে
নালাগে নালাগে আজিকালি সেইটোয়ে হৈছে গাঁৱত পোৱা নাযায় কিন্তু সংগ্ৰাহালয় লৈয় পোৱা যায়
উম নাৰ্চাৰী বিলাকত চোৱাচোন আ মানে বৈজ্ঞানিক পদ্ধতি কিমান ধুনীয়া ধুনীয়া ফুল বনাই নহয়নে
হয় হয়।
সেইটো কাৰণে মানে কি হৈছে। নাৰ্চাৰী আমিতো ঘৰতেও নিজেও এখন বনাব নোৱাৰো নেকি?
হয় হয় পাৰো পাৰো পাৰো।
কৰিবৰ কাৰণে নিজৰ ঘৰখনক।
আজিকালি, আজিকালি, আজিকালি টাৱনিয় বিলাকেও কি কৰে। এ চাটৰ ওপৰতে টাব দি টাব বনাই টাবতে ধ।
উম
গ ম পদিনা মান
উম।
দৰ ভেদাইলতাক আদি কৰি গোটেইখিনি ৰুই দিয়ে।
অ।
এইবোৰ সকলোবোৰ ৰোৱে হৈয়নে। কিন্তু আমাৰ গাঁৱৰ বোৰে কি কৰে আমি ক। ত নিদু ন হয়নে।
গুৰুত্ব নিদিয়ে।
গুৰুত্ব নিদিয় কিন্তু আমাতকৈ টাৱনীয়া মানুহ বিলাকে অলপ অলপকে হ'লেও ৰোৱে কিন্তু। জলকীয়া পুলিতো দেখিবা টাবত ৰুইছে। সিহতৰ ফটা তি তিন এটা ফাটিলে বা ফলহ এটা যিকোনো এটা বস্তু খাটিলে মানে তাতেই পৰি নহয় জানো।
আহ
হয় নৈ কিন্তু আমাৰ গাঁৱৰ মানুহ নহয় জানো হয় কওকচোন।
অ এতিয়া চোৱাচোন আগতে আমি সৰুতে জবা ফুলৰ পাতেদি মূৰ ধুইছিলো। আমাৰ চুলিবিলাক কিমান ধুনীয়া। আজিকালি ল'ৰা ছোৱালীয়ে যাব মানে জবা ফুলৰ পাতেদি বা ফুলতেদি ম ধুব ধুবলৈ ক'লে তেওঁলোকে নুধুই। বেয়া পাই কয়। আমি এইবিলাক পাত নলগাও নলগাও।
অ আজিকালি সিহঁতে অনলাইন অৰ্ডাৰ।
সেইবোৰ বস্তুৰ লগ তাৰ বিনিময়ত আমাৰ চুলিখিনি আমাৰ নষ্ট। তাৰ বাহিৰে আমাৰ ইখ ছালৰ পব অসুবিধা নহয় জানো।
হয়তো।
হয়।
তাৰমানে কি জানা তেওঁলোকক আমি শিকালেহে শিকিব
সিকালেহে শিকিব।
উ, মানে আমি যদি সিহঁতক মানে বুজাই দিওঁ যে আমি জবা ফুলৰ পাতো কিয় ল'ব লাগে আগৰ দিনত আমাৰ মানুহে কি গৈছে মেহেন্দী মৰত এই কি কয় মেহেন্দী বুজিয়ে পোৱা নাছিলো।
মুৰ্গি আৰু বনালো চাহপাতে চাহ হয় চাহ পাতে চেনিয় ঘৰতে মেহেন্দী বনাই থাকে। আগতে একদম জুইত বনাই লৈ তাক। আগতে জেতুকা পাতে। কিন্তু আজিকালি একদম মেহেন্দী ক আলতা ওলাইছে এইবোৰ। ন জান। তাৰ বিনিময়ত ভাল হয় কওকচোন।
নহয় আলতা লোৱাটো একদম মোৰ মোৰ ফালৰ পৰা বেয়া কথা। কাৰণ তো আমাৰ ছালৰহে প্ৰব্লেম হয়। জেতুকা পাতটো যেতিয়া আমি মূৰত লও চুলি গুৰিবোৰ মজবুত হয় আৰু আমাৰ মূৰত থকা উফি বিলাক নাইকিয়া হৈ যায়গৈ জেতুকা পাত লোৱা লগে লগে। সেই অ সেইটো কাৰণে আমি অকল হাতৰ ৰং বুলিয়ে নহয়। যে বিহু সময়ত যে আমি হাতৰ ৰুম ল'ব লাগিব নখত ল'ব লাগিব সেইটো নহয় আমি এ মানে। প্ৰায় মানে মূৰত ল'ব লাগে কাৰণটো আমাৰ চুলিৰ গুৰিটো তেতিয়া মজবুত হৈ থাকে, চুলি নখৰে।
হয়, নপকে আৰু কি হয় সৰ সজুতিও নহয় তেতিয়া ল'লে বোলে খৰ সুজতিও নহয় বোলে সেইটো বুলিও শুনিছোঁ বাৰু দেই কিমান টো সঁচা বা যিমান, নাজানো।
তোমালোকে লোৱা নে?
হয়, হয়, হয়, হয় সেটোৱে হয়, অ' লওঁ। ল, ল এইকেইদিন লোৱা নাই কিন্তু লৈছো যোৱা মাহত লৈছো এই মাহত লোৱা নাই বাৰু।
অ, মইতো বহাগ বিহুত মানে লৈছো, তাৰপিছত ছোৱালীজনীও নাচিব গৈছিল যে। মুকলি বিহুত তেতিয়া লগাইছে আৰু আমাৰ বোৱাৰী বিলাক‌ মানে মুকলি বিহুত নাচিছিলো নহয়।
হয়, হয়। হয়, সময়, হয়।